মাহী?
অ'।
কি কৰিছা?
এ আছো দিয়া।
অ', ভাত খালা?
ভাত খালো পায়।
অ'।
খালা নেকি?
খালোঁ খালোঁ। উ আজি কম্পিটিশন আছিলে গানৰ।
কেনেকুৱা হ'ল?
ভালে হৈছে। ছেকেণ্ড হলো।
অ', অ।
প্ৰাইজ পালো, ছেকেণ্ড হলো। তাৰ পাহে আহা দেই ৰাতিপুৱা যাওঁতে চাৰে বাৰটামান বাজিলে, তাৰ পৰাা আহোতে নটা মানে বাজিলে, নটা বাজি গ'লে নেকি।
অ', দেৰি হৈছে হা, প্ৰাইজ, চাইজ লৈ আহিলা নেকি?
নাই, নাই প্ৰাইজটো আনা ৰখাহেঁতেন দেৰি হ'ল‌ হেঁতেন। ৰাতি মানে তৰালি শৰ্মাৰ প্ৰগ্ৰাম আছে। তাতে
আজি।
অ', আজি। সেইকাৰণে আৰু কি নাথাকিলো আৰু
উম, উম।
উম। সেয়া কাইলে আকৌ আনিবগৈ লাগিব। উম, শুলে পোৱালি? অ'।
ভাত, পানী
ভাত, পানী মায়ে আহি বনালে, এতিয়া খাই উঠিছোঁ। উম। তাকে। হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! ইয়াতো আছে এইয়া এ আছেটো